কোৱা।
কি খবৰ?
ভালে, তোমাৰ?
ভালেই আছো দিয়া। এইয়া ক'ত আছা পিছে এতিয়া?
মই অফিচতে আছো, লাঞ্চ টাইম।
অ' লাঞ্চ টাইমত আছা?
উম।
আচ্ছা ঠিকে আছে দিয়া। ক'ত ক'ৰা তুমি?
মইতো ৰিলায়েন্সত কৰো বৰ্তমান।
ৰিলায়েন্সৰ কোনটো ষ্টল, মই মানে ৰিলায়েন্সৰে কৰি আছো।
অ' মই এই বাগৰি এইফালে। তাতে ষ্টল আছে, নিউকে খুলিছে আমিয়ে ফাৰ্ষ্ট এমপ্লই হয় ইয়াত।
আচ্ছা আচ্ছা, মই তোমাৰ এই গণেশগুৰি ৰ'বা! হেংঙাবাৰীৰ সেইখিনিত। উম সেইটোৱেটো, অ' আচ্ছা ইয়াত লৈছ। মই বেছি দিন হোৱা নাই, ইয়াতে জইন কৰিব।
হৈছে অলপ চলপ মোৰ আঠ মাহ মান হ'লেই আৰু।
মই বেছি দিন হোৱা নাই ৰ'বা! জইন কৰিবৰ কাৰণে।
নিউ জইনিং কৰিলা নেকি? জাষ্ট কেইদিন আগত যে জইনিং ললে।
হা হা ভেকেঞ্চি ওলাইছিলে, তেতিয়া জইনিং কৰিলো। ত' মও শুনিলো তুমি ৰিলায়েন্সত কাম কৰি আছা বুলি সেইকাৰণে সুধিলোঁ।
অ' আচ্ছা।
ঠিকে আছে দিয়া পিছে এইয়া য'ত কাম কৰিছা তাৰে চিষ্টেমৰ কথাবিলাক জান নে
অ অলপ চলত গম পাও
মানে আমাৰ ইয়াতে তোমাৰ ছিচ তেমৰ বস্তু বিলাক শিকিব দিছিল হা ত' মোকতো ইয়াতে তোমাৰ শিকিলে ধৰি লোৱা টাইম লাগিব এতিয়া তোমালোকে যিহেতু আগৰ পৰা কাম কৰি আছা অলপতো কিবা জানিবা ন সেইটো কাৰণে তোমাক ফোন কৰিলো কি জানা বোৰ অলপ কৈ দিয়াচোন চিষ্টেমৰ কথা হাতত ধৰি লোৱা কি কৰিব লাগে আমি চিষ্টেমত।
আচ্ছা, আচ্ছা এইটো মানে তোমাৰ ধৰা বেছি খিনি কমই বেছি খিনি গ'ম পাওঁ। ষ্ট'ৰত যিটো মানে ডেইলি কাম হয়, এটা হ'ল দাম এ তাৰ পিছত আৰু মাকডাউন হয় আৰু এফ এন বি গাড়ী এটা আহে ডেইলি মৰ্ণিঙত ঠিক আছে নটাৰ পিছত বা নটাৰ আগতে আহে আহি মানে এফ আমি মানে ভেজিটেবল এইবিলাক অ', আহে সেইবিলাক মানে জিয়ন ল'ব লাগে চেপত যে চেপ
অ', চেপটটো এনেই দেখা পাই আছোঁ ৰ'বা কিন্তু ইমান ভিতৰত ইমানতে নাজানোঁ।
একচলি সেইটোৱে চবতকে বেছি ইম্পৰ্টেণ্ট হয়, কাৰণ চব কাম তাতে কৰা হয় যিমান পাম্প কাম কৰা বা মাকডাউন এইবিলাক চব তাতে হয়।
আচ্ছা।
অ', সেইটো বহুত ইম্পৰ্টেণ্ট। তোমাৰ তাত যদি চিনিয়ৰ থাকে তাৰ পৰা মানে সেইবিলাক বেস্তু শিকি ল'বা। আৰু ধৰা মৰ্ণিঙত তোমাৰ হেৰি থাকে। আহ তাৰপিছত টপ চেল্ফ বুলি বস্তু থাকে, সেইটো ইভিনিঙত থাকে মৰ্ণিঙত থাকে, সেইটোয়ও শিকি ল'বা। সেইটো এক্সেল চেক্সেল অলপ চলপ যদি জানা ফাৰ্ষ্ট সেইটো শিকি ল'বা বিগিনিঙত একদম মানে ফাৰ্ষ্টৰ পৰা বেচিকৰ পৰা আৰম্ভ কৰিবা।
আচ্ছা, এই তোমাৰ দাম মানে কিনো তুমি যি কলা এ দামলৈ
দাম মানে বস্তুবিলাক অ', ধৰি লোৱা ভেজিটেবলছ বিলাক বেয়া হৈ গৈছে, এইবিলাক যে পেলাই দিয়ে ন। সেইটোৱে। ত পেলাই দিয়াৰ আগত মানে এইটো ডাম্প মাৰিব লাগে হে তেতিয়া অ তেতিয়া হিটোৱে আকৌ চিষ্টেমত উঠাব লাগে যিটো মানে চেপত যায় কে নহলাকৈ আকৌ ষ্টকত দেখালে মানুহে অৰ্ডাৰ দিব। বাকডাউন তোমাৰ বেচিকেলি হল তোমাৰ এইটো আহ অ মাকডাউনটো বেচিকেল হ তাৰ বস্ত যিলাক নে এক্সপী থাকে ন? ধৰি লোৱা ইয়াত এটা বস্তু ি উ আহ কাষ্টমাৰক বিকিব কাৰণে মানে যিহেতু অৰ্ডাৰ কৰে সিহঁত
অনলাইন চিষ্টেমত লব পাৰিম নে আমি অফলাইনত ল'ব লাগে এইটো
নহ নহয় এইটো অনলাইনত ল'ব নোৱাৰা তুমি এইটো অফলাইনত দিয়ে।
বাকী সব বস্তুটো আমিতো ইয়াৰ পৰা অনলাইনে যায়।
অ চব বস্তু অনলাইনে যায় কিন্তু মাঁকডাউন বস্তু তুমি অনলাইনত লব নোৱাৰা। এইটো অফলাইনত কাষ্টমাৰ আহে আৰু তোমাৰ কেনেকুৱা টাইপৰ থাকে সেইটো তুমি মাকডাউন তো টুৱেন্টি ফাইভ পাৰ্চেট দিয়ে তাৰ পিছত আকৌ যেতিয়া মানুহে নলয় বা উম দিনটো আগবঢ়ি হৈ আছে। আকৌ মানে অ'- ফিফটি পাৰ্চেন্ট, ছেভেন্টি ফাইফ পাৰ্চেন্ট এনেকে আগবাঢ়ি কৰি যায়। আৰু লাষ্টত যদি এক্সপাইৰী হৈ যায় বস্তুটো, কোনেও নলয় তেনেহলে এইটো দাম মাৰা হয়। আৰু এইবিলাক চব কাম ছেবতে কৰা হয়।
তাৰমানে তোমাৰ এতিয়া কাম কৰিবৰ কাৰণে ছেবটো লাগিব আৰু জানিব।
অ' সেইটো তোমাৰ জানিবই লাগিব। তোমাৰ ফাৰ্ষ্টত মানে অলপ বেছিক এক্সেলটো শিকি ল'বা। তাৰ তাৰপিছত মানে এইবিলাকত ধ্যান দিবা। কাৰণ এক্সেলত তাত বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ ডেইলি মৰ্ণিঙত যেতিয়া তুমি ফিছতবোৰ কাম কৰিবা বা এ আই লিষ্ট এটা আহে, সেইটো ওলাব লাগে এইবিলাক চব মানে এক্সেলতে যায়।
আচ্ছা - আচ্ছা। মই ৰাতিপুৱা দেখা পাইছোঁ ৰ'বা, তোমাৰ টপ ছেল্বটো কৰা আৰু তোমাৰ এই আই লিষ্টটো ওলোৱা। এইটো এ আই লিষ্টটো টো চেপতে ওলাব লাগে নে ওলাব জানা নেকি ইটো?
অ' - অ' এইটো জানো, মানে ছেবত যাইকেনে তাৰপিছত- আগততো জি অ' মাৰ্টোৰ আহিছিলে। জি অ' মাৰ্টৰ এটা লিষ্ট আহিছিলে। এতিয়া মানে আকৌ কেইদিনমান মাজতে আমাৰ এ- এয়াৰলিষ্টটো বন্ধ হৈ গৈছিলে, আকৌ এতিয়া দিলে। সেইটো- সেইটোও সহজে বাৰু ওলোৱাটো, কিন্তু মানে তুমি এতিয়া সেইটো কাম কৰিবা, মানে এক্সেলটো অলপ শিকি লবা। কাৰণ তাৰ- তাৰপৰা ডাইৰেক্ট এক্সেলত যাই তাৰপৰা অলপ মানে কিবাকিবি ডিলে ছিলে থাকে আৰু। হেৰি কৰি তাৰপিছত এ প্ৰিন্ট দিব লাগে।
অ' আচ্ছা।
আৰু টপচেলটোৰ কথা ক'লে টপচেলত ধৰি লোৱা তুমি বেছিভাগ কাম অ'- এক্সেলতে হয়, কাৰণ টপচ্ ৰ যিবিলাক ৰেগুলাৰ বস্তুবিলাক আহি থাকে তাত, মানে কোনটো - কোনটো হেৰি ক'বা লাগব' বিলাক আহি থাকে, সেইবিলাক তোমাৰ কপি কৰি এক্সেলত যাই কেনে তাৰ পিছত সেইবিলাক চব মডিফাই কৰিব লাগে। কৰি তাৰ পিছত আকৌ তোমাৰ হেৰি চেৰি লগাব লাগে মানে তাত অ' ভিলুকাপ বুলি এটা ফৰ্মুলা আছে সেইবিলাক ফৰ্মুলা লগাই সেইবিলাক ওলাব লাগে কোনটো নাই প্ৰডাক্ট কোনটো আছে এইবিলাক
আচ্ছা হয় নেকি অ'
এ মই চাওঁ ৰবা মানে মোক মই বুজি পোৱা নাছিলো সেইকাৰণে ইয়াতেও ক'লে যে পাৰা যদি শিকি লোৱা সেইকাৰণে ম তোমাকো চিনি পাওঁ তুমি হ'ল কেইদিনমান কৰিবৰ কাৰণে এনেই তোমাক ফোন কৰিলো বোলে এবাৰ কি হয় কি নহয় এবাৰ মানে কমচে কম বেছিকখিনিতো বুজি পালোঁ এতিয়া
উম এতিয়া তুমি এটা কাম কৰা মানে ৰিলায়েঞ্চ এটা ভাল চেক্টৰ হয় গম পোৱা কেনেকে মই কৈ আছো, তোমাক এইটো ৰিলায়ঞ্চ ফালৰ পৰা তোমাক কেতিয়াও নোলাই এনে যদি চুৰি তুৰি কোনো হেৰি নাথাকে এনেকা নোলায় কেতিয়াও আৰু ৰিলায়েঞ্চত আগুৱাই যোৱাৰ বহুত চাঞ্চ আছে কেনেুকুৱা আমি যেতিয়া ট্ৰেনিং লৈছিলো ন তাত মই আগত ট্ৰেনিং লৈছিলো ক'ব গ'লে আমাৰ ট্ৰেইনিং টিচাৰে কৈছিলে যে তোমালোকে আহ হেৰি কৰিব পাৰিবা এক বছৰ পিছত এটা এক্জাম আহে হা ৰিলায়ন্ঞ্চত মানে অ' পজিচনৰ কাৰণে সেই একজামটো দিব পাৰিবা আৰু আমাৰ যিটো এটা ছাৰ আছে ন ছাৰটোক তুমিও গম পোৱা চাগে দীপ নে কি নাম ট্ৰেইনিং টিচাৰছে এটা সেই সেই চাৰ সেই ছাৰে আমাক কৈছিল মানে ছাৰে কেনেকুৱা হৈছে ছাৰে ফাৰ্ষ্টত মলত কাম কৰিছে হা ৰিলায়েন্ঞ্চৰ আৰ যিটো এইবিলাক বিগ বাজাৰ এইবিলাকত কাম কৰিছে এজ এ একদম চিম্পল এমপ্লয়ী আছিল তাত দুই তিনি বছৰমান কাম কৰি তাৰ পিছত সেইটো একজামৰ কাৰণে প্ৰিপিয়েচন লৈছিল৷ মানে কি আমাক ষ্টৰ মেনেজ আগতেই দিয়ে যে এইটো আহি আ যিহৰ মানে এক বছৰ হয় সিহ দিব পাৰে, ত সেই বস্তুটো ছাৰে আমাক বুজাইছিল ত তিৰি চাৰি ব গৈছিল, ছাৰে অলপ ভালকে প্ৰিপন কৰিছিলে আৰু মানে হেৰি একজামটো দি মানে তাত টপ কৰি কৰি কেনে একদম ডাইৰেক্ পোষ্টত আহি গৈছে ট্ৰেইং টিচাৰ ত' সেইকাৰণে ভাল ভাল অপৰচ আছৈ যদি তুমি অলপ য তুমি একবছৰ এটা এক্সপিৰিয়েঞ্চ ল'ব প ন ভাল জাগাতপ
আমিতো থি পি এলত থাকো থি পি এলৰ বিলাক এক্সাম দিব পাৰি যানো
অ জি পি এলৰ বিলাকো পাৰে
এইটো ধৰি লোৱা এতিয়া তোমালোকতো একবছৰ হোৱা নাই চাগে ন তোমালোকে
আঠ মাহ হ'ল আৰু আঠমাহ অ আৰু কেইমাহ থাকিলে আৰু এক বছৰ হলে আৰু দিব পাৰিম এ তেতিয়ালৈকে যদি থাকো ইয়াতে তেনেহলে দিম আৰু যদি ত আ যদি বেলেগ কিবা পাও ভাল তাই মই ডাটা নালাইজ কৰি আছো ন যদি তাৰ পৰা বেলেগ কিবা পাওঁ মই তাত গুি চি যাম
আত্ছা ঠিকে আছে দিয়া
আৰু পিছত তোমাৰ গ্ৰেজুৱেশ্যন কমপ্লিট হ'ল ন
অ মোৰ গ্ৰেজুৱচন কমপ্লিট হ'ল ৰবা গেয়া এ তোমালোকৰ চেলাৰী কিমান
চেলাউৰি টো তোমাৰ হেৰি চিষ্টিন হয় কিন্ত কাতি এ পি এফ কাটিকেনে তোমাৰ থাৰ্টি ন মান আহি জায় হেল্ল' তোমালোকৰ চেম হয় নেকি
হা
তোমালোকৰ চেম হয় ন
অ আমাৰো চেম তোমাৰ তে তেৰ মানে কাটি কুটি পাও
অ সেইটো চেম হয় আমাৰব
আচ্ছা আচ্ছা আমাৰো তোমাৰ চেম গু গুটি কিনে তোমাৰ তেৰ দিম বুলি কৈছিলে চেলাৰীটো আহ
আৰু পিছত তুমি গ্ৰেজট কেতিয়া হৈছা কোনটো ইয়াৰত আচ্ছা মানে কিহত কোন বি এ না বি কম নেকি আচ্ছা
বিকম ফাইনেন্সত তোমাৰ মেজৰ আছিল তোমাৰ কিহত মেজৰ আছিল তুমিও চাগে টুৱেণ্টি ফাইভতে ন
অ চেম আমি হে ই আছিল ইকনমিকছ
হা
ইকনমিক্স
তোমাৰ ইকনমিক্সত আছিল ইকনমিক্সো তোমাৰ আমাৰ হেৰি বিকমতো ইকনমিক্স থাকে এ তটা
অ সেইটো এজ প্ৰজেক্ট পোৱা যায় পায়এইটো
আচ্ছা ঠিকে আছে দিয়া পিছে
উম তোমাৰ তিনি বছৰ আছিল তাৰ পিছৰ গেজুৱেচ হেটো চে কৰা হল চাৰি বছৰ কোৱা হল কৰা হ'ল
অ অ তোমাৰ মই যেতিয়া এ নেক্সট বেটোৱে তোমাৰ চাৰি বছৰ ল'ব লগা হৈছে বাট কিন্তু তোমাৰ তাতে এটা হেৰি আছে তোমাৰ মান এনেকুৱা নহয় যে তুমি চাৰি বছৰ পঢ়িবই লাগিব তুমি তিন বছৰ পঢ়ি ওলাই আহিব পাৰা
চাৰিবছৰ বোলে ভাল ফাইদা আছে তাত তোমাৰ এম এ চে মে হেৰি টাইম কমাই দিয়ে
হা এম এৰ টাইম একেই কথা হয় তোমাৰ এম এ এনে তোমাৰ তিনি বছৰ ল'ব লাগিব ইয়াতে তোমাৰ দুবছৰ এ দু এম এ এক বছৰ কৰি দিলে হৈ গ'ল
অ আচ্ছা তেনেহ'লে ফাইদা কি আৰু
আইদা নাই তোমাৰ মই জনাত মানে এনেকুৱা বা বাকী কিহৰ কাৰণে বা তোমাৰ তিনি বছৰ কিবা এটা চাগে ফাইদা আছে সেইটো কাৰণে গভাৰমেণ্টে খুলিছে বাট মই ইমান এটা নাজানো সেইটো বিষয়ে বা এতিয়া তোমাৰ লাঞ্চ টাইম হ'ল নে নাই?
অ', এতিয়া হ'ল আৰু যাম।
হা
এতিয়া হ'ল মই জাষ্ট অ', শেষ হ'ল মোৰ লান্স টাইম
আচ্ছা আচ্ছা ঠিকে দিয়া।
কৰিবা আৰু পাহৰি নাযাবা।
এই পাহৰি কিয় যাম বোলো এই লাচিত নগৰত এৰি স্তৰত যদি চলি ল'ব আহে মোক ক'বাচোন মানে ইয়াৰ পৰা যদি ট্ৰাঞ্চফাৰ লৈ যাব পাৰো যদি যাম আৰু
অ', আচ্ছা ঠিক আছে যদি লাগে মই ক'ম ইয়াত মানে আহ এতিয়া এমপ্লয় নালাগে চাগে কাৰণ কেইদিনমান আগত কেইজনক ট্ৰানসফা দি দিলে
বাই চান্ঞ্চ যদি লগা হয় ক'বা মই মানে ইয়াতে দূৰ হৈ যায় ন ত পাৰিলে বাহৰবাৰীত লৈ যাম। দিয়া পিছে ন মই গৈ মাতি আছো ৰবা ক মানে আগৰ পৰা
অ আচ্ছা আচ্ছা ঠিক আছে দিয়া কল কৰিবা দিয়া পিছত উম